অ', শুনিছা?
অ', শুনিছোঁ। শুনিছে আপুনি?
অ', শুনিছোঁ, শুনিছোঁ। ভাত বনালা?
ভাত এই মা-মা আছে নহয় আজি মাক অকমান বনাবলৈ দিছো ভাত কেইটা, তাইক অলমান পঢ়াইছো মই।
অ', অ', তোমাৰ মা
অ', মোৰ মা আহিছে তাৰমানে।
অ', অ', হয় নেকি? অ', তাকে। পঢ়োৱা হৈ গ'ল নহ?
অ', বনাই আছে, খাম আৰু লাহেকে।
অ', মই মানে হেৰি কৰি আছিলোঁ মানে এতিয়া আহিলোঁ, আহি জিৰালোঁ অলপ। উম, খালো কিবা। তাৰ পিছত ভাতো বনালোঁ। বহিছোঁ আৰু এতিয়া। ফ্ৰী হ'লো বহিছোঁ।
ঠিক আছে, আজি গৰম পালে অলমান তেনেহ'লে।
এ গৰম, আমাৰ মানে কি হৈছে জানা? স্কুলত মিটিং দিছিলে মানে কুলৰ বিখয়ে মিটিং দিছেলে এখন। এই বাবুহঁতৰ স্কু কুলখনৰ মানে মাটিখিনি স্থায়ী নহয় ন।
অ', অ'।
মানে ধৰা, এই কলেজৰ মাটিত আছিল স্কুলখন।
অঁ।
এতিয়া আকৌ তাত হস্পিটাল বনালে নহয়।
অ'।
ত' হস্পিতাল বনোৱা কাৰণে মানে স্কুল খন মানে নিদিম বুলি ভাবিছে আৰু মানে সেই কাৰণে কিবা এখন মিটিং দিছিলে।
অ', অ'।
তাতে গোটে গাৰ্জেন খিনিক যাব দিছিলে। উম মানে এতিয়া কি বা কৰে নাজানোঁ। এনে প্ৰিন্সিপাল মেমে মানে চাইন লৈছিলে গাৰ্জেন খিনি যে কুলখন আমাৰ ইয়াতে লাগে, এতিয়া আৰু দূৰত লৈ গ'লে ঢেৰ ল'ৰা-ছোৱালী ইয়াৰে ওচৰৰে
অ', দিগদাৰ হ'ব নহয়।
দিগদাৰ হ'ব, আৰু আধাতে দিগদাৰ হ'ব ন এতিয়া। কি, কি ডিচিজন লয় বা এতিয়া, সেয়াই
তাকেইতো, হ'লে থাকিলেই ভাল দিয়ক, নহ'লে কিমান প্ৰব্লেম হ'ব।
অ', অ', কোৱাচোন।
মাজতে মানে মই শুনিছিলো, মানে তাৰে আ কেমেৰা-চেমেৰা, কম্পিউটাৰ কামবিলাক আমাৰ এওঁ কৰিছিল যে। তেতিয়া, অ'। তে তেওঁলোকৰ ঘৰত মেমৰ ঘৰতো লগাইছিল।
উম।
তেতিয়া মানে অলমানকে শুনিছিলো সেইটে সেইটো কথা, কিন্তু মেমে বেলেগত অলমান কিবা ৰেডি কৰি থোৱা বুলিও গম পাইছিলো। যদি ঘপককে নিদিয়ে, তেতিয়া মানে যাতে ল'ৰা- ছোৱালীখিনি অ' অসুবিধা একো নহওঁক, সেই বুলি। এতিয়া ইমানো সম্ভৱ নহয়, পতককে ন। বেলেগ এখন জেগাত লৈ যোৱাতো। অ', টাইম ল
তাৰ মানে এনে কিন্তু মাটিখিনি মানে ক'লে, ভগাই দিলে। হস্পি তেলকো দিলে, স্কুলকো দিলে।
অ'।
তাৰপিছত তাত স্কুলখন মানে ধৰা তোমাৰ, এতিয়া মানে পকী নহয়, এনে বেঢ়াৰ আছিল ন, ত' প কি কে বনাব বিচাৰোতে মানে, কিবা এটা মানে, মানে কোনোবাই মানে অবজেকচন অ' বাধা দিছে। তাৰ কাৰণে গাৰ্জেন খিনি মানে মি টিং কৰিব দিলে আৰু মিটিঙত, মানে অলপ সময় মিটিং এটেণ্ড কৰিলোঁ। কিবা ডকুমেন্টচত চাইন টাইন ললে সেয়া দিলো দি পেলাই অলপমান বজাৰ কৰিলো ষ্টুডেন্ট বহুত
পটককে আৰু অ বহুত ষ্টুডেণ্ট আছে ইমান সহজ কথা নহয় ভাঙাটো
অ আৰু পুৰণিও হ'ল
পুৰণি ও হ'ল
তোমাৰ হেৰি বছৰ হ'ল অ তেইছ বছৰ হ'ল এতিয়া
অ তেনেহলে ইমান বছৰীয়া এখন স্কুল
উম দুহেজাৰ পাঁচতে স্থাপন হোৱা
অ
অ অ দিয়া মই মানে তোমাৰ লগত ফোন কৰি কলো টপিক মানে আমাৰ পৰিৱেশ বিষয়ে কথা পাতিব খুজিছিলো
অ ভাল কথা ভাল টপিক এ দিয়ক পৰিৱেশ সুৰক্ষাটো বহুত ইম্পৰ্টেণ্ট হৈ আছে এতিয়া
তাকে আমাৰ যে চাৰিওফালে গছ কাটি আছে দেখিছাই নিউজত
উম
কিমান গছ কাটিলে মানে আও গছ কাটাৰ কাৰণে আজিকালি তোমাৰ আমাৰ গুৱাহাটীৰ মানে এইখিনি ঠাইৰ পৰা ওলাই গলে চাবাচোন গৰমতটো কেনেকুৱা হৈ গৈছে
অ একদম নোৱাৰি আৰু সহ্যই নহয় আমাৰ এইখিনিত বাৰু এতিয়া অকমান ভাল লাগে
ত তাকেতো ইমান পুৰণি গছ খিনি কাটিছে হয়নে
অ
উ এতিয়া সেইখিনি গছ লগাম বুলি ঠিকেই কৈছে কিন্তু গছ খিনি ডাঙৰ হওতে কেই বছৰ লাগিব তুমি ভাবাচোন
অ কেইটা জেনেৰেশ্যন পাৰ হৈ যাব এতিয়া সেই যিখিনি উঠি অহা জেনে অ যে যিখিনি উঠি অহা ল'ৰা ছোৱালী আছে সিহঁতক আমি কি পৰিৱেশ দিম তেনেহলে ইমান ডাঙৰ গছখিনি যে কাটি পেলাল পেলালে
তোমাৰ যদি একেবাৰে টাউনখনৰ মাজত যোৱা উশাহ ল'ব নোৱাৰা টাইপৰ হৈ গৈছে এতিয়া যেতিয়া মানুহ গেডাৰিং হয় অঁ ইমান অক্সিজেন লেভেল মানে কমি গৈছে
কমি যাব স্বাস্থ্যৰ কাৰণেও এইটো আপোনাৰ
মানে পৰিৱেশতটো মানে গছৰ ওপৰতে বহুত নিৰ্ভৰ কৰে ন বেছি খিনি গছ
অ সেইটোৱেই গছে কিমান লৈ যায় আমাক নালাগা বস্তু
তাৰপিছত এতিয়া মানে গছ কাটি পেলাই ধুনীয়া কৰিছে হয় উ মানে কিবা কিবি বনাইছে ধুনীয়া হৈছে হয় কিন্তু মানুহখিনিয়ে যদি ভালকৈ নাথাকিম ধুনীয়া বস্তুবিলাক কোনে চাব কোনে ব্যৱহাৰ কৰে কৰিব কোৱাচোন এতিয়া এতিয়া তোমাৰ আমাৰ যি তাটো আমাৰ ভাৰতৰ ৰাজধানী চহৰত কি অৱস্থা হৈছে
অ
ইমান অক্সিজেন লেভেল নাইয়ে মানে মানুহ তাতে পলিউচন মানে বিশুদ্ধ বায়ু মানে নায়েই
নাই নাই মানে ভাৰতৰ আজিকালি অ
উম
কিমান পটককে যে উশাহ নিশাহৰ বেমাৰটো অ নলগা আৰু লগাইছে এতিয়া ধৰক হাজাৰ হাজাৰ গছ পুলিবিলাক যে ৰুইছে সেইবিলাক আৰু সিহতি ৰুই ৰোৱাটো ৰ ৰুইছে বাৰু আহ প্ৰতিপালনতটো কৰা নাই সংৰক্ষিত হবলৈও তেনেকুৱা বিশেষ একো আচনি নাই।
মানুহখিনিয়ে পৰিৱেশৰ ওপৰত অলপ গুৰুত্বই নাই বুলি মই ভাবো তুমি ভাবা?
অ' নিদিয়ে মানুহে যিটো ন পৰিৱেশটো কিমান ইম্পৰ্টেণ্ট। সেইটো বস্তুত গুৰুত্বই নিদিয়ে আৰু সেই পৰিৱেশ সম্পৰ্কে আপোনাৰ কি হয় গুৰুত্ব দিবৰ কাৰণে একদম চোকা দিস্তি ৰখা মানুহ লাগে। যে দিবই লাগিব এইটো কৰিবই লাগিব সেনেকুৱা কিছুমান যদি মানুহ ৰাখে তেতিয়াাহলে কিবা এটা কামত দিব।
দিব, দিব তেতিয়া মানুহ বিলাকৰ ওপৰত যেনেকে আমাৰ আজি এতিয়া দেখিছানে নাই মানে কোনোবাই মানে হেৰি এলেকাত গছ কাটিলেহে আহে ধৰা বন বিভাগৰ বা কি এনে জাগাত গছ কাটিলে কোনো নকয়।
অ' কোনো নকৰ।
হয়নে খালি ব বনাঞ্চলৰ গছ কেইডাল কাটিলেহে আহে। বাকী মেইন উম, তাকেতো সেইবিলাকত নধৰে নকয় আৰু হেৰি মানে আৰু কি পৰিৱেশ পৰিবেশ তটো বহুত বিনষ্ট হৈছে পলিথিন বিলাকৰ পৰা হয়নে।
পলিথিন মানুহে সেইটো মাজতে পলিথিনটো বন্ধ কৰিছিল ভালে পাইছিলো। আকৌ মানে সেইটো প্ৰচলন হৈয়ে গ'ল দেখোন
অ' কা কাপোৰৰ মনালৈ মানে কি পলিথিন বন্ধ কৰিবৰ কাৰণে মানে বহুত লম্বা প্ৰচেছ কৰিব লাগিব পেকেজিং ফুড বেছি আহে ন। সেই পেকে পেকেজিং ফুডৰ পলিথিন টো থাকে লগত আকৌ এক্সট্ৰা পলিথিন পলিথিন যদি অভাৰ হৈ যায় অলপ
অভাৰ হৈ যায় মুঠতে পৰিৱেশ চাৰিওফালৰ
অ' এক বোজা জাই। সেই এক্সট্ৰা পলিথিন কেইটা মানে ধৰা তোমাৰ চবে যেনি তেনি পেলাইহে দিয়ে।
উম, পেলাইহে দিয়ে তাৰ কাৰণে মাটিৰ উৰ্বৰতাটো নোহোৱা হৈ গৈছে।
উম, নোহোৱা হৈ গৈছে এতিয়া তোমাৰ আৰু পচিও নাযায় সেইবিলাক আমিয়ে দেখো নহয়।
অ' ঘৰতে কিবা এটা শাক পাচলি ফল মূল কৰচোন মাটি একো প্ৰডাকচন দিব ই নোৱাৰে কাৰণ মাটিত বিশেষ একো অ'
উম, আৰু, আৰু তোমাৰ এইবিলাক নলাত ফচি যোৱাৰ কাৰণে আমাৰ এইখিনি স্কুলৰ আগত কিমান পানী হয় দেখিছানে গোটেই নলাটো অ' ব্লক কৰি দিয়ে পলিথিন বিলাকে এতিয়া আমাৰ মানুহখিনিয়ে এইটো এৱাৰনেছ নাইয়ে যে আমি নিজে অলপ যদি ঠিক কৰো চৰকাৰে হ'লেও কিমান কৰিব নিজেও
কিমাননো কৰিব নিজেও চাব লাগে মানুহে ইফাল সিফাল চাব নহয়।
ওম পেলাই দিলে সেইটোয়ে আৰু বেছিভাগ আমাৰ ইয়াত দে অৰিজিনেল মানুহ খিনি দূৰৰ পাজে থাকিব আহে উম
অ' সিহঁতে বেছি বেয়া এ বুলিব আমি মানে নিজাৰ ফিলিংছটো নাথাকে যে
নাথাকে এতিয়া আমাৰ আমি নিজৰ থাকা জাগা ৰাস্তাতো আমি সদায় ভালকে ৰাখিব বিচাৰো সিহঁতে বাহিৰৰ পৰা আহি পেলাই মানে অ, নুবুজে হেনুকা খিনিক বুজাব লাগে।
কালি গুচি যাম আমাৰ
উম, আমাৰ আমাৰ মানে কি মানে কিছুমান এন জি অ' বিলাক আছে অলপ এৱাৰনেচতো পৰিবেক ভালকে ৰাখাৰ কাণে কৰিব লাগে হয়নে?
সেইটোৱে সেইটোৱে বেছি কৰিব লাগে ইত'-ইমান এটা ইম্পৰ্টেন কথা, কিয় বা আওকাণ কৰি থাকে নাজানো
উম', মেটোয়ে মানে, মানে আমাৰ যদি আৰু আমিতো বাৰু ঠিকে আছো আমি যি তিয়া মৰিম আমাৰ নেক জেনেৰেচনটোৰ কাণে বহুত বিপদ হ'ব।
বহুত বিপদ হ'ব বাপৰে।
এতিয়া আমি যদি হিকাই নাযাওঁ সিহঁতক
উম',
যে এনেকে তোমালোকে নকৰিবা, এনেকে গছ ৰুবা, প্ৰতিপালন কৰিবা, তোমালোকে আমি আচলতে চবে হিকাব লাগিব এইটো কথা ল'ৰা ছোৱালীক এতিয়াৰ পৰাই।
তাকে অ, ইস্কুল বিলাকতো এটো প্ৰযোজ্য কৰি দিব লাগে।
উম, আৰু মানে পে-পেকেটিং বস্তু ইউজ কৰা বেছি হোৱাৰ পৰা বেছি হৈছে আৰু চোৱা আমাৰ- ভাৰতৰ মানুহে কয় বেলেগ দেক বিলাক বহুত চাফা ধুনীয়া কিন্তু তাৰে মানুহ বিলাক বহুত চিভিঙ চেন্স আছে ন। নিজে অ, আমি যদি প্ৰত্যেকজনে নিজে কিছুমান নিজৰ কাম ভালকে কৰো তে জাগা খিনি মানে ইমান মানে পৰিবেক প্ৰদূষণ নহয়ে।
নহয় নহয় সেইটোয়েটো আমি আ, বেলেগ নালাগে মানুহে নিজৰ ঘৰখন নিজা নিজা ঘৰহন আৰু চৌহদটো হেটো কৰকচোন, অটমেটিক ঠিক হৈ যাব।
ঠিক হৈ হৈ যায় হেই আমি মানে দে খিবলে পাইছো, আমাৰ ধৰা দুঘৰ মান মানুহ ঠিকেই কৰো, তাৰে পিছত দুঘৰ মানে গোটেই জাব্ৰা বিলাক তোমাৰ হেই নলাতোত দমাই থৈ দিয়ে
পেলাই থয়, এতিয়া সেইবোৰ আহি পেলাই আপোনাৰ অ, দুৱাৰমুখত আহি পেলাই ৰৈ যায়হি।
উম', আৰ দেখি কিমান বেয়া লাগে ৰাতি পুৱা তোমাৰ, তাৰ পা গোন্ধ ওলাব তেওঁলোকে মানে এইটো নাজানে যে এইখিনি মই ধুনীয়া কে পেকিং কৰি ডাজবিনত পেলাই থৈ আহো।
অ, হেটোতো দিছ ছে হেটো সুব-সুবিধাও দিছে থৈ দিলে গাড়ী আহি পেলাই লৈ যাব।
লৈ যায় হেইটো কৰিব লাগে কিন্তু মানে এয়াই মানে এইতো এই বস্তুটো মানে মানুহ বিলাকক বুজাব বা কেতিয়াবা ক'ব বিচাৰো মানে আমি ধৰা অ ক'লে ক'ব গ'লে মানুহে ওলোটাই মানে কথা কয়, কিন্তু আমাৰ যদি এনুকুৱা এটা গ্ৰুপ হ'ল হয়
অ, আমি এটা গ্ৰুপ বনাম দিয়ক বৌ কয় আপুনি? যিমান পাৰো সোনকালে এনুকুৱা গ্ৰুপ এটা বনাই
অ, মানুহ জাগ্ৰত কৰিব লাগে হয়নে?
অ, জাগ্ৰত কৰি পেলাই কথাহিনি যিমান পাৰো বুজাম যাতে বুজি পাই আৰু বুজি পাই নিজে নিজে
সতৰ্ক হৈ কামখিনি কৰে। হ'ব দিয়ক, তেনেহ'লে তেনেকুৱা মিটিং এখন দি দিম দেই। অ' হ'ব দিয়ক ঠিক আছে।